হেল্ল'
অ
শুনিছানে
অহ শুনিছো
অহ কি কৰিছ
আছোঁ আৰু এনেই তই কি কৰিছ
মইয়ো এনে আছো বহি বাকী ভাত পানী খালি
অ খালো তই খালিনে
উম খালো খালো বাকী তই এনে ব্যস্ত আছ নেকি?
নাই দে নাই আছোঁ আৰু ফ্ৰীয়ে কচোন কি কথা
উম নাই মানে আজি এটা কথা মানে প্ৰশ্ন এটা মনলে আহিল ভাবিলো মই তোকেই সোধো তোৰ লগতে আলোচনা অলপ কৰো
ক চোন
মানে তই এনেই কি ভাব কি সুখী হবলৈ টকা বেছি জৰুৰী নে, মনৰ শান্তি বেছি জৰুৰী?
উম মানে এইটো অলপ কঠিন প্ৰশ্ন হয় কিন্তু মোৰ মতে দুয়োটাই মানে দৰকাৰী অৱশ্যে যদি এটা বাচিব লাগে, মই মনৰ শান্তিকেই বাচিম।
হুম, সেইটো হয় বাৰু! কিন্তু আৰু এটা কথা যদি আমি চাবলে যাওঁ। যদিতো টকা। নাথাকে বা নাথাকিলে মনৰ শান্তি নাথাকে। নহয় জানো? মানে টকা থাকিলেহে। শান্তি আমি বিচাৰি পাওঁ, যেন লাগে আৰু মোৰ। তেনেকুৱা ভাব নেকি তই?
সেইটোও সেইটোও সঁচা কথা বাৰু। দৈনিণ্ড জীৱনত মানে চলাবলৈ টকাটো লাগিবই। আৰু কিন্তু টকা থাকিলেই যে মানুহো সুখী হ'ব তাৰ কোনো তো মানে তাৰ কোনো সেই গেৰাণ্টি নাই নহয় কি টকা থাকিলে মানুহ যে সদায়ে সুখী হ'ব। আহ, নিজৰ জীৱন-যাপন, কৰিবলে টকাটো লাগিব বাৰু, সেইটো নলগা নহয়।
উম, কথাটো কিন্তু হয়। আমি মানে বহুত ধনী মানুহক চিন্তাত থকা দেখো। আৰু কিছুমান এনেকুৱা দুখীয়া মানুহ আছে, যিবোৰ বহুতেই বেছি সুখত থাকে।
কথাটো হয়, আহ আৰু আনহাতে সাধাৰণ জীৱন। কটা কটায়ো মানে কিছুমানে মানুহক বহুত সুখী দেখা যায়। কিন্তু, আ' বহুত ধন থকা মানুহবোৰে দুখত ভুগিব লাগে।
সুখৰ আচল স সহজ নেকি?
উম। মানে সুখ পোৱাতো সহজ নহয় বাৰু আহ সুখৰ বাবে আমি কষ্ট কৰিব লাগিব। মোৰ মতে যেতিয়া মনটো শান্ত থাকে নিজৰ মানুহবোৰৰ লগত থাকে আৰু সৎভাৱে জীয়াই থাকিব পাৰে সটোৱেই হৈছে সুখ সুখ মানে অ' সুখ মানে মানুহৰ লগত ভালকৈ থকা আৰু নিজৰ জীৱনটো যি যেনেকৈ আমি জী জিবলৈ মানে বিচাৰোঁ জীয়াবলৈ বিচাৰো সেইটো পোৱাতোৱে আমাৰ সুখ বুলি মই ভাবো আৰু সেইটোৱে আচল। হয়ংগা
কিন্তু আজিকালি মানুহে সুখত সুখতকৈ বেছি তুলনা কৰে যেন লাগে হয়নে নাই ক'?
হয়, আৰু আনৰ জীৱন চাই নিজৰ সুখটো পাহৰিয়ে যায় আনৰ জীৱনৰ সুখবোৰ দেখি নিজৰ সুখ যিখিনি সুখ আছে বা যিখিনি আছে সেইখিনি মানে গুৰুত্ব নিদিয়ে বা মূল্য নিদিয়ে।
উম। সেইটো হয় আৰু সামাজিক মাধ্যমত সেইটো বেছি হয়তো। সেইটো বহুতেই বেছি হয়, মানে আনৰ যিবোৰ চায় সেইবোৰ সামাজিক মাধ্যম আমি দেখিবলৈ পাওঁ। সুখটো বহুত সটোৱেই বেছি দেখা কিন্তু সিহঁতৰ ভিতৰত কি আছে আমি দেখিবলৈ নাপাওঁ হয়নে নাই ক'
হয় হয় একদম, আৰু সকলোৰে ভাল মুহূৰ্তবোৰহে দেখিব আমি পাওঁ আমাৰ জীৱনতো মানে আমাৰ জীৱনটো পিছ পৰি আছে তেনেকুৱা লাগে সামাজিক মাধমত বস্তুবোৰ চালে হয়নে?
উম' উম' হয়। ক'বলৈ গ'লে তই মানে টকাৰ পিছত দৌৰিব লাগেনে নে মনৰ শান্তি? তই কি ভাব মানে টকাৰ পিছত লাগে নে নে মনৰ শান্তিৰ পিছত লাগে?
টকা উৰ্পাজন কৰিব লাগে, কিন্তু সেইটো কৰিবলৈ গৈ যদি স্বাস্থ্য বা পৰিয়াল আৰু শান্তি হেৰুৱাই পেলাওঁ তেনতে লাভ নাই। সেই পৰিয়াল স্বাস্থ্য এইবোৰতোও মূল
সুখ হয় টকাটোও লাগিব, টকা উপাৰ্জন উপাৰ্জন কৰিব লাগিব কিন্তু এইবোৰ হেৰাব নালাগিব তেন্তে আমাৰ কোনো লাভ নহ'ব।
এইটো হয় কিন্তু দেই ঠিক কথা কৈছ এইটো আৰু ভাল কথা ক'লে এইটো। আৰু জীৱনত এনেও টকা উপাৰ্জন কৰাতো লক্ষ্য হ'ব পাৰে কিন্তু সুখটো পাহৰি যাব নালাগে। আমি পইচাটোতো আমাৰ আহিবই যাব, কিন্তু আমাৰ সুখটো তেনেকুৱা নহয় মই ভাবো কি সুখ পাহৰিব নালাগে। আৰু যদি ক'বলৈ যাওঁ আজি আড্ডাৰ পৰা এটাই মানে শিকিব পালোঁ আৰু কি টকা জীৱন চলাবলৈ লাগে আৰু জীৱনতটো মানে উপভোগ কৰিব লাগে আৰু বাকী এনে তই কি ভাব? টকা আৰু এইটো শান্তিৰ মাজত ছাত্ৰ-ছাত্ৰীসকলে কেনেকে ভাবে?
ছাত্ৰ-ছাত্ৰী সকলক মানে সৰুৰে পৰা মানুহবোৰে বা আত্মীয়সকলে এনেকৈ কয় যে তহঁতে ডাঙৰ মই এইটো কৰিব লাগিব বা ডাক্তৰ হব লাগিব ইঞ্জিনাৰ হব লাগিব। লাগিব এনেকয় অ', কিন্তু মানে এনেকুৱা এটা প্ৰেছাৰ দি দিয়ে ছাত্ৰ ছাত্ৰীৰ মনত কি তেওঁলোকে এইটোৱে ভাবে কি আচল সুখ মানে টকা। টকা আচল সুখ মানে টকা পৰিয়ালৰ লগত থকাটো এটা
মানে সুখ নহয় বা সেইবোৰ নাভাবে আৰু অকল এইটো ভাবে কি মই টকা উপাৰ্জন। উপাৰ্জন কৰিব লাগিব নিজৰ জীৱনটো আনতকৈ বেছি ভাল কৰিব লাগিব। সেইবোৰে হৈছে মোৰ সুখ এনেকুৱা এটা ধাৰণা এটা আহি গৈছে সেই। বোৰ ধাৰণা অভিভাৱকে শিশুবিলাকৰ মনত এইটো দিব নালাগে তেওঁলোকৰ আশাৰ এটা থাকিব বাৰু নিজৰ সন্তানৰ পৰা এটা আশা নাথাকিলেনো কেনেকৈ হ'ব আশা এটা থাকিব। কিন্তু সেই আশাটো তেওঁলোকৰ বাবে বুজা হৈ থাকিব নালাগে কি এটা এনেকুৱা বজা যে তেওঁলোকে ডাঙৰ হৈও এইটো ভাবে কি মই মা দেউতাক এইখিনি দিব। মই আনতকৈ বেছি ভাল হ'বই লাগিব সেইটোৱে মোৰ আচল সুখ হ'ব। আৰু মোৰ টকাাতটো লাগিব এনেকুৱা এটা মানসিকতাৰ সৃষ্টি হৈছে বৰ্তমান। বৰ্তমান। আমাৰ আমাৰ যিটো সমনীয়াাবোৰ আছে তেওঁলোকে কেনেকে ভাবে মই না। নাজানো কিন্তু আমাতকৈ সৰু বয়সৰ যিখিনি আছে তেওঁলোকৰ মনত এইটো মানসিকতা মই দেখিবলৈ পাইছোঁ যে টকা আৰু সুখ।
উ
তেওঁলোকে একে বুলি ভাবে টকা থাকিলেই সুখ আছে সেনেকৈ ভাবে। তোৰ মতে আ', ঘৰৰ লগত মানে যিখিনি কথা পাতি। বা যিখিনি সময় কটায় সেইখিনিয়ে আচল সুখ নেটৰ মতে।
উম, হম-হম,
তোৰ মতে মানে পৰিয়ালৰ লগত যিখিনি সময় কটোৱাই সেইখিনি মানে সুখ সুখত পৰেনে মানে সুখৰ সংজ্ঞাত পৰেনে?
পৰে পৰে। তোৰ অলপ সময়ৰ কাৰণে হওক যদি আমি পৰিয়ালৰ লগত আৰু এইটো এইটো কথা বাৰু বাদ দিলোঁ হা আমি আগৰ দিনত যেতিয়া আমি স্কুলৰ পৰা আহোঁ বা দেউতা অফিচৰ পৰা আহে আহি কিনে আমি পৰিয়াল একেলগে বহু ভাত খাওঁ কিন্তু আজিকালি তেনেকুৱা নহয়। আজিকালি এইটোৱে সেইটোৰ লগত কথা পাতিব একদমেই সময় নাথাকে। মোবাইল চাই কিবা কৰে টিভি চাই লেপটপ চাই মানে সামাজিক মাধ্যমৰ লগত জড়িত হৈ থাকে কিন্তু আগতে তেনেকুৱা নাছিল আৰু সেইবোৰ কৰি কিনে টকাটো উপাৰ্জন কৰে কিন্তু সিহঁতৰ তাত মানে পৰিয়ালৰ লগত তোৰ শান্তি বা এইবোৰ নাই। ত চাহ টকা উপাৰ্জন কৰি খাই আছে কিন্তু ইটো সেইটোকে নাজানে। মই মাৰ বিষয়ে ন নোজানিলো ধৰি ল মই দেউতাৰ বিষয়ে নাজানিলো কিহঁতে কি ভাল পায় কি সেই পায়? আমি খালি টকাহে উপাৰ্জন কৰি আছো মই এইটো ভাবোঁ। এই কাৰণে মই ভাবো কি টকাটোতো উপাৰ্জনক হৈ থাকিব কিন্তু পৰিয়ালৰ লগত বহি কথা পতা এইটো বহুতে বেছি গুৰুত্বপূৰ্ণ হয় তেনেকে।
কথাটো ঠিকেই কৈছ তই আৰু মানে পৰিয়ালৰ লগত বা বন্ধুৰ লগত যিখিনি সময় কটোৱা যায় সেইবোৰো সুখৰ সংজ্ঞাত পৰে, আৰু এইটো মানসিকতা সঁচাকৈ থাকিব নালাগে কি টকা মানেই সুখ, কিন্তু টকাটো নালাগিলেটো নহ'ব এতিয়াৰ জীৱনত টকা নহ ন'হলেনো একো বস্তুৱেই নাপায়, আজিকালি অ' এশ টকা, দুশ টকাৰ একো মূল্যই নোহোৱা হৈছে, সেইবোৰত নো আমি কিমানখিনি পাম, কিন্তু টকা উপাৰ্জনৰ কৰিব লাগিব, লগতে আমাৰ যিখিনি অ' সেই আছে, সম্বন্ধ আছে বা আমাৰ যিবোৰ আত্মীয় মানুহ আছে তেওঁ তেওঁলোকৰ লগতো ভালকৈ থাকিব লাগিব কাৰণ সম্পৰ্কবোৰ সময়তেই ভাল কৰিব লাগিব, কিয়নো তাজমহলটোতো মমতাজে দ দেখা নাছিল নহয়। তাই মৰাৰ পিছতহে বনোৱা গৈছিল, ন, নে কি কোৱা?
উম, সেইটো কিন্তু হয়। সেইটোৱে মানুহ আজি থাকিব কালি নোহোৱা হৈ যাব, গুচি যাব। আৰু মানুহ যেতিয়া নোহোৱা হৈ যাব মানুহটো লগত লৈ নাযায় টকাবোৰ। সেইটো সেইকাৰণে যিকেইদিন থাকে সেইকেইদিন একদম সুখত থাকিব লাগে, বাকী তোৰ লগত এই বিষয়টো কথা পাতি বহুতেই বেছি ভাল লাগিল, আৰু আমি যিখিনি ক'লোঁ কি টকাও লাগে জীৱনত কিন্তু সুখো লাগে। দে তেন্তে, ঠিক আছে, বাকী তোৰ ভাল লাগিল ন? হেল্ল' হেল্ল'